হেল্ল', কি কৰি আছ?
কি কৰি আছ?
হে এ পাচলি কুটি আছিলো আকৌ মানুহে যে এজনী আহিছে এখন গোটৰ কিবা পইচা আনিবলে।
কিহ গোটৰ?
উম, ঢো।
পইচা কি লৈছে নে কি গোটৰপা?
উম, তাকে ল'ব হবলা আহিছে মই ফোনটো লগাইছো মাতো শুনিছো।
অ অ, চাতা খালি নেকি?
চাহ বনোৱাই নাই। যি গৰম আজি। এ শুই আ, শুই আছিলে শুই উঠি আহিলে, থুন-থুনাই আছে।
গৰম পথাৰলে গৈছিলি নেকি?
পঠালৈ গৈছো বোকা দি থোৱা আছে নহয়, কাইলে আকৌ ৰুব লাগিব। আজি কঠীয়া দলো মাতি দিলো।
পানী আছে নাই?
পনী আছে। এথেপথেপীয়া হৈ আছে আৰু বামে-বামে শুকাই আছে।
আ-আগতে পানী নাই কন ৰুই ল'ব লাগিছিলে আকৌ।
আগতে আকৌ ট্ৰেক্টৰ পাবৌ লাগিব নহয়, বোকা দিবলে।
নহয়-নহয় পানী নাইকীয়াকণ ৰুই ল'ব লাগিছিলে বোকাদি থোৱা।
অ, সেই তেনেকে এছ
অহ-অহ,
ঘৰলে গল এ দুবিঘা মান আছে নহয়, এতিয়া কিমান ৰুব পাওঁ জানো এতিয়া দুজনীয়ে ৰুই থকা।
কঠীয়া কোনে তুলিছে?
ময়েই তুলিছো।
এ পিছফালেহে বাৰী পিছফালে মানহে।
উম,
অ',
বাই পিছফালে এইয়া আকৌ এনেকে আছে।
আ',
হেল্ল'
তাৰপা ভাত পানী
আৰে লগত আৰু
হাঁ?
এ লগৰ লৰা এটা ৰুমত হে আহিছোঁ।
তাৰ ৰুমত আছ' এতিয়া?
অ',
অ', ভাত বনাইছে নে কি বনাইছে? বনাইছা নে কি?
বনোৱা নাই এ বনাব আৰু। মাংস আনিছিলোঁ, মই অকলে ভাততো খাবলৈ মন জোৱা নাই, কিনু অকলে অকলে খাম লগতে খাওঁ বুলি
উম,
চোৱলে চাহ তাহ খালে নেকি, এনে আছে।
এ চাহ খোৱাই নাই বনোৱাই নাই চাহ চাহ বনাব লাগিবহে।
কি কৰি আছে?
এ আগফালে বহি আছে মই আকৌ হে কিবা মানুহ আহিছে কথা পাতি আছে যে, মই সেইকাৰে পাছফালে এ ভিতৰলৈ আহিলোঁ।
অ',
তাৰপৰা আজি বোপাই বিয়া আছিলে বিয়ালৈ মাতিলেহি এতিয়া যাবলে নহল অ,
যা আকৌ নহ'লে এতিয়া সন্ধিয়া এবাৰ, নহ'লে বেয়া হয় নহয় ইমান দূৰল পৰা আকৌ মাতি চেগে তহঁ
তাকে এতিয়া যাবি কেনেকে এতিয়া মানুহ আকৌ দোকানত থাকিবলৈ নাই যে।
দোকানখন ৰাতিপোৱা আজি এঘণ্টা আগতে বন কৰি দিব।
আকৌ দেৰিকেতো যাবলৈ বেয়া হ'ব নহয়। সেইটোকেতো দোকানত মানুহ থকা হলে ভিন ময়ো যাব পাৰিলো হেঁতেন। এতিয়া আকৌ যাবলৈ নোৱাৰা হলে কেনেকে যাবি, এতিয়া মানুহ কাক থৈ যাবি?
তই মুনু চুনা নাই, গুছি যাব লাগিছিলে বাইকখন কে লৈ।
সেয়া কঠীয়া চঠীয়া তুলিছোগে আহি পোৱালে সেই তিনটা বাজিলে।
কামো থাকিব এতিয়া মাটি চেগে ইমান দূৰ, তহঁতৰ ঘৰলৈকে গৈ তই কৈছিলি দেখোন।
তাকেহে এতিয়াহে যাবলৈ আকৌ সুবিধা মিলিব লাগিব নহয় পথাৰ পৰা আহি পোৱালেহে তিনিটা বাজিলে মহামাৰী ৰ'দ খালে গা পা ধুই সোমালেই তিনটা বাজিলে খাই বৈ আজৰি। টো সেইটো কৰি মেলি হোৱালে চাৰিটাই বাজিলে।
আজি ৰিচিপশ্যনহে দেৰিলৈকে থাকিব, এইটো আকৌ খুবেই আজৰি হব নে কিনু?
গম নাপাও নহয়।
বিয়া হৈ যোৱা নাই জানো, ৰিচিপশ্যনহে আছে হপাই আজি।
অ', বিয়া হৈ গ'ল দেওবাৰে ৰিচিপশ্যন আজি।
ছোৱালীজনী তহঁতে চিনি পাওঁ নে কিনো, ডাঙৰ ছোৱালী নে সৰু ছোৱালী জানো?
এ এম এ পাছ কৰিছে বাৰু আমি চিনি নাপাওঁ তাই ক'ৰবাত থাক শিৱসাগৰত থাকে হলে। শিৱাগৰত হ'লে ইয়াত মোমাইকৰ ঘৰ নেকি? মোমাইকৰ ঘৰলৈ আহিছিলি হ'বলা নে কি জানো, মই নাজানো দেই ইমান।
ছোৱালীজনী ঘৰ শিৱসাগৰত নেকি?
অ, ইয়াত মোমায়েকৰ ঘৰ নে কি? জানো মই ইমান নাজানো আমগুৰিত।
হা?
আমগুৰিত মোমায়েকৰ ঘৰ হবলা কি জানো মই নাজানো ইমান?
অ, ইয়াতে চাগে থকাও হ'ব পাৰে।
অ, হ'বও পাৰে জানো কি কথা, কি কথা মই গম নাপাওঁ ইমান?
যোৱাহলে ভাল-ভাল আছিলে আৰু বা হতৰ কমাইছিলে বা হটো নৱাল খো
উম, নাই যোৱা তাই আকৌ যাবলে লগেই নাপালে।
সিহতঁৰ বুকা দি থৈছে।
শুকা সোপা দি থৈছে এতিয়া যাওক কেনেকে এতিয়াৰা কঠিয়ীয়া তুলিবলগীয়া হৈছে।
উম, কাম আৰু থাকেই দেখোন মানুহৰ।
কাম থাকিলেও আকৌ হেৰি ন হেৰি নহয় জানো ৰ'দদি দিয়া নাই জানো। ৰ'দ দি আছে গোতে মাটিবোৰ বামে-বামে শুকাই গৈছে অকৌ নৰুলেতো থৈ আহিলে এখন কি হব পানী শুকাই গুচি গলে।
মাত লগাবলে যাব লাগিব নহয়।
মাৰ লগ বোলে পঠিয়াব লাগিব শুক্ৰবাৰে দহা হলেই।
কালি তুমিহা-তুমিহা কালি আহিছিলে নেকি? ভাতৰ সাঁজটো দিছে হবে ৰাতি।
উম,
এইবাৰ ৰ'দ দিছে নেকি পুৰা?
পুৰা ৰ'দ দিছে, ৰ ৰ'দত এতিয়া মাটিবোৰ শুকাই-শুকাই গৈছে এতিয়া নুৰি পেলাই থৈ গোচি আহিলে পা শুকাই গলে কেনেকে ৰুবি পিছত?
ইয়াতো ৰ'ত দিছে আজি।
ৰুতে যি দৰে ৰুই উঠি আহিছিলো গোটেই শুকাই গ'ল। পানী নাই সেইটো এতিয়া নৰুই পেলাই যদি বিয়া খাবলে গুচি যাওঁ। কি হ'ব কাইলে আকৌ নিজে কল লাগিব।
বাৰিষা বতৰ হে সৰহকে বৰষুণ আহি যাব পাৰে ক'বলে।
ধৰিব নোৱাৰে নোৱাৰি নহয় আকৌ যদি নাহে কাইলৈও যদি এনেকুৱ আৰু দেই দিয়ে।
উম, কচল মাৰিছে নে কি?
অহ, কি কৈছা?
সৰু চলিয়ে মাতি আছে হবলা খুৰি-খুৰিকে।
অহ, আ, হ ভিনদেউ দোকানতে আছে ভিনদেউ এতিয়া নাহে নহয় নটা বজাতহে আহিব।
অ, ঘৰলে ফোন চোন কৰিছিল নে আকৌ?
অ, অথনি মায়ে মায়ি আছিলে বিয়ালে যাবি আহিবিনে বুলি সুধিলো। এতিয়া বিয়ালে যাবলে আৰু দুটা বজাত পথাৰ পা আহিছো আঢ়ৈতা গা পা ধুই হলে তিনিটাই বাজিলে। আকৌ এফালে দোকানত ৰৈ দিবলে মানুহ নাই আৰু কেনেকে যাওঁ এতিয়া। সিফালে বোকাবোৰ নৰুলেও নহয় শুকাই গৈছে পানী নাই।
অ,
আহ,
অ, পথাৰলে গৈছে ন নো বোকা চোকা দিছে নহয়।
অ, ৰ'দত সেই ৰুব নোৱাৰিলে।
অ, এ ট্ৰেক্টৰ বোকাগাল দি দিথলে ৰ'দ দিলে আকৌ আজি।
সেইটোকে হয় আকৌ সেইখনে বিপদ হৈছে এতিয়া। এতিয়া ৰ'দ দি দিছে এতিয়া শুকাই গৈছে এতিয়া এইবোৰ। ট্ৰেক্টৰ যে পাবলে নাই আকৌ এতিয়া।
তাতে গৰত থাকোতে ভাল আৰু দুবাৰ এটা দিলে ৰুব পাৰি ৰ'দ দিলো এতিয়া
উম, কে ট্ৰেক্টৰ সেয়া। বোকা সোপা নিদিলেও আগতে দিব কিহে। টেক্টৰখন আহোতে দি নললে আকৌ পিছত যে নোৱাৰিম।
ঘৰৰ মানুহলে ফোন-চোন কৰিছিলি নেকি? তই তই মান
মূলানলহে কৰিছিলো ফোন।
কেতিয়া আজি গৈছ
অথনি কৰিছিলো অ'।
এ একেলগে তা তাতে আছেগে হ'ব পাই।
অ', তাতে আছেগে। তাতে খাইগে শুয়ে, ঘৰত শুৱেহি হ'বলা লিজাহঁত, তুল, তুলকিলোহঁত।
অ', ই অ', অ', ইহঁত আহে মন তাতে শুয়ে। তাকে মামা মামা টেঙ মামা টেঙৰ যে খেতি-বাতি উঠিলেগে উঠিলে আৰু। আৰু দুটা নে এটাহে আছে।
অ', আকৌ বোকা দি থোৱা আছে বুলি কৈছিলে দেখোন।
বোকা দি থোৱা আছিলে। ৰুলে নহয় সেই ৰোৱনী লগাই। অ'। উ বেছি নাই, দোদোৱা নে এদুৱাহে আছে।
অ', দহা পিছত ৰুব পাৰিব।
উম। ৰুবলে মানুহ লগাই ৰুব লাগিব। এতিয়া ঘৰৰ মানুহে ৰুব নোৱাৰে নহয় এতিয়া।
সেইটোৱে কৈছো। যিয়ে হ'লেও দহা পিছত ৰুব পাৰিব।
উম।
ভাত, মই এতিয়া ক'লো লগৰটো আছে নে?
আছে অ'।
অ'।
ভাত কিহে বনাব?
এইবাৰতে তেওঁ হেৰি হৈ কঁঠাল গুটি সিজাই পেলাই ধনীয়া, নিমখ দি তেনেকে বনাব। ভাত ভাতকেৰেলা আলোৱে ভাজিম। আজি পা মানে এ এ সুধিছোপা আছিলে যদি।
নাই তোকে
মানুহ এটা যিপ, অ', দিবলে আছিলে। মানে চৰাই-ছাগলী দিছিলে। এনে ধাৰত ললৈ আছিলে। এইটো লচ হ'ল আৰু। থাক বুলি কৈছিলে।
অ',
এতিয়া আকৌ না এতিয়া পিটাইটো, এই হেৰি যে মাষ্টৰ যে চাকৰি পাছিলে যে।
অ',
তহঁতৰ এতিয়া সি আহিছে। ঘৰৰ কাম-বন কৰে। এতিয়া সুধিছো মানে।
এ আছেনে নাই তাই? মিলিব নাই?
অ',
এতিয়া আছেনে নাই? আমি মিলিলে নাই?
নাই মিলা নে কি কৰিলে জানো। মই সোধাই নাই।
ব'লা, সেইটোকে দিলো দেখোন আৰু। যি ভিনদেউ ফুৰিবলে গৈছিল নে কি?
অ', কি কৈছ?
ভিনদেউ সুধিবলে গৈছিলে নে কি?
এ নাই শুৱা। মইহে শুইছো ভিনদেউ শুৱা নাই।
মিলাও তেতিয়া।
ফুৰিবলে পালে। মিলোৱাটো মিলাবই আকৌ ক'ৰ মিলাই কি কথা। খেলিব লগীয়া হ'লে দিবই লাগিব কৈছিলে। চলাবল চলাবলৈ দৰকাৰ হ'লে দি দিম বুলি
এনে ঘৰখন বনালে কি দি ঘৰ কাম কৰিবনো।
কিবা বনাই আছে দেখোন ডাঙৰ। তাৰ পিছত ঘৰত মামী মানে কিবা এক কৰি ক'ব নহ কিবা কৰি আছে নহয়।
এ টেংকটো খুলিছে নিকি?
এতিয়া সিহঁতৰ ন বেলেগে ঘৰত তাতে থয় সিহঁডোখৰত থয়গে ভাত বনাইছে নেকি?
নাই বনোৱা বনাম আৰু সাতটা বাজিছে।
উম।
ডিউটি পৰা আহি ভাত খাইছোঁ।
অহ। এ মানুহ এজনী আহিছে আকৌ হেৰি কৰিবলৈ হ'ব তেতিয়া দে ঐ ম মাটি আছে আকৌ মই যাওঁ ন।
হ'ব দে।
ক